কি কৈছে হেল্ল', হেল্ল',
হেত।
শুনিছা নাই?
অহ, শুনিছো -শুনিছো অহ শুনি আছো। এই আম খাই আছো।
অহ ভাত?
ভাত খালো ভাত বনালো ৰাতিপুৱা খালো।
অহ - অহ বতক খালো অহ।
উম, আমাৰ খোৱা খালো ৰাতিপুৱাই খালো খাই বিল্লিত। তাঁত বাতি কৰিছে উচ চত।
আও,
এইতাতে লাগি আছো।
অহ -অহ বতৰ কেনেকুৱা সেইফ
বতৰ একদম কলা মুলাকে আহিছে।
অহ, আমাৰ ফালেও ইমান বেয়া হৈ আহিছে বত তৰটো।
আমাৰ পুৰা বতৰ বেয়া একদম বৰষুণ ঠিকছে ধালিব এতিয়া।
অহ,
ছোৱালী স্কুলৰ পা আহিলে নাই?
আনিবলৈ গৈছে।
অহ,
অহ -অহ- অহ আমাৰ হেই তাদ তাত বাতি কৰিছে যে ৰাজ ভৰাইছে?
আমিও এই আম খালো খাই মেলি তাৰপা উম এতিয়া ঘৰলে আহিছো আৰু।
অহ -অহ
বতৰটো খুই ইফালে বহুত বেয়াকে আহিছে উত্তৰ চাইডে।
অহ -অহ ৰাতিপুৱা আপোনালোকৰ ফালে বৰষুণ দিছিলে নে?
উম, পুৰা বৰষুণ।
অহ, আমাৰ ফালেও ইমান বৰষ
বহুত বেছি বৰষুণ দিছে। গানটো নাই নেকি আমাৰে নাই।
স্কুল যাব সময়তে নচাৱাইলিব।
কুঠ
চালি
অ সেই স্কুল টাইমতে দে বাাই বৰ দিগ উ
উম
হেল্ল'
হৰেণ
কাই নাই কে ন
উ
নাইে আছে ন মই চোৱাই নাই আছে নে নাই বাৰু
নাই
অ আম অওনাদ
বতৰৰতটো ইমান গাজি আহিছে
গাজি গুমৰি আহিছে পুৰা বতৰে আজি ঠিকছে ঢালিব নেকি এই সাতৰ চোৱা হৈ উ আজি অ পাৰ কি
আজিিৰ পৰা নহয় আজি দুই তাৰিখহে
অ অ এই হাতৰ এইকেইদিন বৰষুণ দিয়ে থাকিব নিেি ঠিক না
তাকেহে মাটিৰ পৰা আপোনালোকৰ কঠীয়া পাৰিলে নে
আমাৰ পাৰিলো না হোৱা চাইি আঙুল চাৰিঙুল হৈ হৈছেহে কঠীয়া
অ সাতৰ পিছত গলে হ'ব আমাৰও সাতৰ পিছৰ পৰা ৰুম নেকি
অ কোনো আগতীয়া আগতীয়া হব
আগতীয়াকে হব অ
অ ভালেই আগতাকে হলে
স্কুল বন্ধ থাকোতেই ভাল হ'ব ৰুবলৈ
উম জুলাই এক তাৰিখৰ পৰা বন্ধ হ'বই নয়
অ বন্ধ হব
মই সেই বন্ধতে ৰুম বুলিয়ে ভাবিছো ছোৱালী আহিব তেতিয়া লৰাৰ ৰাখিব পাৰিব
অ অ আমাৰো সেই নহলে অনা নিয়া কৰিবলে দিগ দহ বজে
দিগদাৰ হ'ব উম মধুসোলেংজোপা ৰুইছিলোহি যে একদম ধেৰ হৈছে মো
আহ এতিয়া বাৰিষা বস্তুবোৰ হয়েই
হয়য়ে অ তা পা আক পদুনাজো পা আনিছিলো ভোক প পা যে
অ অ
হৈছে নে তোমাৰ
আমাৰ ঘৰ নাই
নোৰুলা
নাই ৰোৱা
মই সেই আ অ মই সেই ভোগ পোৱা আগ ভুগব পা অনা আগ অকমানহে ৰুইছিলো তাকে হৈছে
অ হ'ব একঘৰত হলেও হ'ব দিয়ক
উম উম
উম ভাত কিহে বনালে
মটৰত দালি মটৰে আলুয়ে হেৰি ঘুগুনি বনালো
অ
তাৰপিছত হেৰি হুছ্ মাছৰ ভাজি আছিলে ভাত কেৰেলা আলুৱে ভাজিলো
অ চেম অ আমাও ভাতকেৰেলা আলু গুটিয়ে ভাজি
তোমালোকৰ কিহে
ভাতকেলা আলু ভাজি আও দালি
অ ভাতকেৰেলা ঘৰত লাগিছে
লাগিছে এ দুটা চাৰিটাকে খাব পৰা হৈছে আও
ঘৰত এই ভাজি টো হৈ থাকে কেই এইবাৰ মানে চেন্দালি চেন্দালিও নিদিলো।
অঁ।
ভাজিটো দুটা চাৰ দুটা তিনিটা ওলালে এভাজি হয় আৰু।
অঁ, অ' আমাৰো তেনেকেহে বাকী অইন পাচলি নাই আৰু এবাৰ।
নাই আমাৰো নাই আমাৰ এই বকল ভাত কেলা কোমোৰা এযোপ হৈছে বাৰু কোমোৰা লগালে লগালে বহুত দিন আছে।
অঁ আমাৰো বাৰু সেই কোমোৰা এজোপা কপা লাগিছে এটা লাগিছে কোমুৰা।
অঁ।
হোৱা নাই আৰু।
অঁ অঁ এই কোমোৰা আকৌ হেৰি নহয়। ধেৰি নালাগে নহয়।
ঠিকছে ঢালিব দেই ৰাজ হয় এ পটককে হ'ব বাৰু ৰাজ
অঁ অঁ। তাকেহে।
ৰাজ হ'লে বেছি টাইম নালাগে
নালাগে নালাগে।
কাৰেণ্টৰ সেইটো চুইচ টো হেৰি কৰি দিছো দবাই।
অঁ, অ' চিনেমা চালেগে নে।
চিনেমা নাই চোৱাগে তাকেহে কেতিয়া চোৱা হয়।
অঁ চিনেমাখন চাবগে লাগিছিলে। পাই।
তাকে ক'ত চাবা চালে বিহপিয়াতে চাম।
চাবলৈ হেনো বৰ ভাল।
বৰ ভাল বুলি কোৱা শুনিছো তাকে চাম বুলি ভাবিছো এতিয়া কি হয়। কোনোবা এদিনা যাম চাবলে। আক, এই বাৰিষা উঠিয়েই এইবাৰ আমি বেলেগ এফালে ক'ৰবাত যাব লাগিব।
তাকেহে এই। আপোনালোকৰ বাৰ্ষিক পাতিলে নে।
অঁ আমাৰ বাৰ্ষিক হৈ গ'ল অঁ তোমালোক
অ আমা খাইলে আম খাইলে
কাইলৈ
অ কাইলে পাতিছে মানে সহায় এখন দি থব
আহ আহ আহ ু নামঘৰ নহলে যে অ জানিছো নাম ঘৰম নহ'লগে যে
অ সেইটো কাৰণে সেই গাঁৱৰ মানুহখিনিয়ে দি থবক ভাল
অ ঠিকে আছে নিয়মটোতো কৰিবিব আকৌ নাম লোৱা হ'লে মানে তটো ডাঙৰকিয় পাতি
ডাঙৰকে পাতিব অ নামঘৰ অহা বছৰলে ল'ব চাগে আৰু
অ অহা বছৰলে তেতিয়া মাতিবা আৰু তোমালোক নো
অ ম তিব লাগিব সেই কেইবদিনীয়াও কাৰ্যসূচী হব নহয় অ তাকে লগাইছো আৰু এতিয়া বগা
তাকে বৰাবৰ তাঁত লগোৱা বোৱা
আহ এ গৰম দিনত হলে বোৱা কাপোৰ বোৰ পিন্ধিবলে ভাল
ভাল ভাল
উম
আমাৰও তাকে আমাৰও এগৰাকীক তাঁত লগাবলে কৈছো কি শ কয় জানো
অ আপুনি নলগায় নি
এ মোৰ মানে নোৱাৰও নাকতা
অ চাইনাছৰ প্ৰব্লেম
চাইনেছৰ প্ৰব্লেম আছে উ
অ ভালকে দে ড্ক্তৰ এজনক দেখুৱাই চাব
তাকেহে চাব লাগিছিলে চকু খজুৱতিও লয় নাকৰ বা মানে মুখাইে লব নোৱাৰি
আহ দেখুৱাই ল'ব এইবিলাক
তাকে ক'ত পাম জানো ভাল লাগত তাকে চাই
আ অ আজিকালি য'ত ত'ত আহে ভাল ডক্তৰ আঁতৰপা
আঁতৰৰ পৰা আহে ন তাকে ভাল গমৈ লব লাগিব ক'ত আহে কি আহে চকু ডাক্তৰে নাক ত হেৰি নে চাই জানো
উম তেনেকে নহয়, চকুৰ হেৰি হলে চকুৰেহে হেৰিয়হে চাব, দাগ দা নাকটো হলে বেলেগ নেকি!
অ, অ।
এই মেচিনতহে চাই চকু।
অ অ। তাকেহে নাকৰো বেলেগ চকু, নাকৰ প্ৰব্লেম আছে। ছে।
নাকৰো আছে।
অ।
নাকৰ ফুটা বন্ধ হৈ গল। নাক পুলি পিন্ধা
তাকেহে ময়ো ফুটা এটা মাৰিম বুলি ভাবিছোহে।
অ।
অ আদা ৰুইছোঁ নহয়, আদা খেতি কৰিছোঁ এইবাৰ।
হয় নি?
অ, এক লাইন একদম ধুনীয়াকে ৰুইছোঁ কালি।
আমাৰ বাৰু ঘৰত খাই থাকিব কাৰণে আদা হয়, বেচিবলে নহয় আৰু।
অ আমাৰ ঘৰত খাবলৈ এযোপাও নাই, এতিয়া মই নতুনকে এইবাৰ হেৰি কৰিছোহে।
অ আমাৰ সেই ঘৰত খাই থাকিব কাৰণে হয় আদা, কিনিব নালাগে
উম উম। ধাৰাষাৰ মাৰ গাজনি দি আছে, পূৰা একদম ধাম ধুম।
তাকেহে শিল বৰষুণ আহিব নেকি! ঠিঙা
ঠিক নাই দেই, বতৰটোৱে বৰ বেয়া ৰূপ লৈছে।
ফালে ইমান বৰষুণ দিছে দুপৰীয়া সময়ত।
উম আমাৰ, কাপোৰ এসোপা দুটালি ধোলো সেই পাছবেলা লৈহে যেন তেনে শুকাইছেগে।
অ, আৰু আগবেলাটো ধুনীয়া ৰ'দ নহয়। মা দুপৰীয়া সময়তেহে আহিছে বৰষুণ জাক।
অ অ, আগবেলা তুমি, আজিও বতৰটো আমাৰ এইফালে প্ৰথমতে তুমি ধৰিবই নোৱাৰা কি ইমান ধুনীয়া বতৰ।
অ, এই বগা কাপোৰ বোৰ এনেকুৱা বত তৰ ডাৱৰীয়া হ'লে বৰ বেয়া। সেই সয় পৰি যায়।
বাৰ তুমি হেৰি, একেটা ৰ'দতে নুশুকালে কেনে কোৱা গোন্ধাই বাৰিষা। কমফৰ্ট এ টা আনিবই লাগে, কম্ফৰ্ট টো
আমাৰ সেই কমফৰ্ট দিওঁ বা আকৌ এই বগা হেৰি স্কুলীয়া চাৰ্ট বিলাকত হেয়ে আনি লৈছো এইবোৰ, এইটো হেৰি ৰাণীপাল।
অঁ ৰাণীপালটো ভাল।
অ, সেইটো দি দিলো নহলে ছোৱালীজনীৰ চাৰ্ট বোৰ হেৰি খাই ধৰিলে বেয়া হয় যে।
উজলাতকে ৰাণীপাল ভাল, উজলাত আকৌ একদম কালাৰ ধৰে ৰাণীপাল, ৰাণীপালৰ নধৰে উম, হৰ হৰাই ছোঁ।
সাই আছে আইও দুপৰীয়াৰ কাৰণে ভাত বনালে নে
বনাও যে এ মালিকে নাখায় আমি লৰাই মইহে কেইটামান খাম চাগে
অ অ আমি আকৌ হেৰি ৰাতিপুৱা বেলা কেতিয়াবা জল পান খাওঁ
আহ আমাৰ সেই জলপানটো মানে খোৱা নহয় ভাতেই খাওঁ
যে ভাত বনাই খুৱাই পঠিযা লো আৰু তাইক
আহ অ
তাককেও, নেখায় অকল আলু ভাজি
মই সেইদিনা এই ইউটিউবত দেখিছোঁ, সেই ল'ৰালৰি হ'লে সেই গিলাচটোতে দালি অকণমান দি দিব পাৰি ভাতৰ কুকাৰটোৰ লগতে ভিতৰতে।
অ দেখিছো, অ পায় অ, আমাৰ সেইজনীয়ে দালি নেখায় আকৌ কল আলু গুট টি ভা জি লাগিব, নহলে আলুগুটি পিটিকা লাগিব। ন মচুৰ দালিবোৰ খাই বেয়া পায়, তাকেহে কাপোৰ কানিবোৰ সোমাবলগীয়া হ'ল।
উম উম উম হব, তুমি খাবা?